হয় হয় কোনে ক'লে
হয় মই মানে এই আপোনাৰ টাউনত যে যোনখন মিঠাই দোকান আছে সেইজন মান মালিকজন হয়নে
হয় হয় হয় কওকচোন
হয় মোক মানে মোক অলপ মানে মিঠাই লাগিছিলে মোৰ এখন মানে দোকান আছে সৰু হ' মানে
হয় হয়।
আপোনাৰ পৰা মানে মোক মিঠাই লাগিছে।
হয় হয় এনে আপোনাক কেতিয়াকে লাগে মিঠাইখিনি
মোক লাগিছিল পৰহি মানে লাগিছিলে মোক
হয় হয়।
হয় আপোনাৰ তাত কেনেকুৱা ধৰণৰ মিঠাই আছিল মানে
হয় আমাৰ তাত সকলো ধৰণৰে মিঠাই পাব বাৰু আপোনাৰ মই আপোনাক কৈ দিছোঁ তেওঁ আপোনাৰ যিটো গোল্লা আৰু আপোনাৰ ধৰক কালাগান পেৰা। অ তাৰপিছত আপোনাৰ উম যিটো ধৰক মানে আপুনি সকলো ধৰণৰে মিঠাই পাবা আৰু এতিয়া আ তেনেকে এটা মিষ্টি বুলি এটাও পায়। আৰু আপোনালোকে ইয়াতে ৰাছমালাইও পাব। আৰু লগতে আপুনি মিঠাইৰ লগতে নিমখীয়া কিছুমান বস্তু ধৰক আপুনি যেনেকে নিমকি চিংৰা আৰু আপোনাৰ মিঠা বুলি কলে গজা আৰু ধৰক বুন্দিয়া আৰু আপোনাৰ নিমখীয়া ভুজিয়া সেনেকে সকলো ধৰণৰে বস্তু পাব।
হ হ
আপোনাক এনে কি কি লাগিছিল কবচোন
উম মোকতো মানে চবেই লাগিছিলে। মোৰ এখন হোটেল আছিল যেতিয়া মইও বেচা কিনা। কৰিবলৈ মানে স মানে আহ সকলো পাই লাগি ছিলে আৰু আধা অলপ অলপ
হয় হয় এনেই আপোনাক এনে চিঙৰা লাগিব নেকি?
অ চিঙৰাটো লাগিছিল বাৰু
চিঙৰা কিমান মান লাগিব এবাৰ কই দিয়কচোন।
লাগিব এশ দুশ
হয় হয় হয় বাৰু নিশ্চয় আপুনি পাই যাব। আমাৰ তাত বাৰু সদায় আমাৰ তাত বস্তু পাবই। আপুনি এশ দুশতকে যদি বেছিও বিচাৰে তে আমাৰ তাত পাব। বাকী আপোনাৰ মি ঠাই কি কি লাগে মানে ধৰক আপোনাক কিমান কিমান লাগিব মোক এবাৰ গৈ দিয়কচোন।
হয় গোল্লা গোল্লা দিব দুশমান
হয় হয়
আৰু হ নিমকি চিমকি দিব আৰু
হয় হয় হয় আপোনাৰ কালাৰ বেট লাগিব নেকি? আমাৰ ইয়াতে হয় হয় আমাৰ মানে আমাৰ হোটেলখনন কালাগানৰ কাৰণে মানে বিখ্যাত আৰু।
হয় হয় হয় কালাকান হয় দিব কালাকান দিব এশ দেৰশ পিচ মান।
হয় হয় নিশ্চয় বাৰু এনে আপোনাক কথা এটা সুধো আপুনি এনে দোকানখন দিয়া আপোনাৰ কিমান দিন হ'ল?
মোৰ তিনি চাৰি বছৰ হ'ল।
হয় হয় আপুনি এনে মাহত কিমান মান উপাৰ্জন কৰি আছে?
উম মাহত দহ হাজাৰ দহ পোন্ধৰ এনেকে আৰু পাৰ আৰু
হয় হয় হয় আপোনাৰ কৰ্মচাৰী কিমান এনে?
কৰ্মচাৰী বেছি নাই দুই তিনিজনমান আছে।
হয় -হয় বাৰু, ঠিকে আছে, আপুনি এনে এই ব্যৱসায় আৰু ডাঙৰ কৰিব বিচাৰিছে নেকি?
হয় -হয় বিচাৰিতো আছো বাৰু। তেনেকে সুবিধাটো হোৱাগে নাই।
হয়, হয়, এনে আপোনাৰ দোকানখন আছে কোনখিনিতে?
মোৰ দোকানখন এই টাউনৰ ওচৰতে।
হয় হয় বাৰু। আপুনি দোকানখন অলপ যদি ডাঙৰ কৰিব বিচাৰে তেনেহলে আপুনি আমাৰ লগত জড়িত হব পাৰিব। যদি আপুনি বিচাৰে আমাৰ লগত জড়িত হবলৈ তেনেহলে আপুনি কাইলৈ আহি গোটেই বস্তু খিনি চাই গলে ধৰ ভাল হল হয়।
হয় হয়। আপোনাৰ -আপোনাৰ হোটেলখন খোলা কিমান হ'ল?
হয় মোৰ আপোনাৰ আজি তেৰ চৈধ্যয় বছৰৰ ওপৰ হৈছে।
হয়। আপোনাৰ হোটেলৰ বাদে হোটেলৰ বাহিৰে আৰু কিবা বেলেগ আছে ন?
হয় -হয় মোৰ আপোনাৰ হোটেলৰ বাহিৰে মোৰ আপোনাৰ কাঠফুলাৰ খেতি আছে।
হয়।
হয় মই আপোনাৰ কাঠফুলাৰো এটা ব্যৱসায় কৰি আছো সেইটোৰ পৰা বাৰু বহুখিনিয়ে। লাভ পাই আছো আপোনাৰ ঘৰৰে কাঠফুল -কাঠফুলা মানে ধৰক। কোনো ধৰণৰ আপোনাৰ ঔষধ তাতে দিয়া নহয়। হয় আৰু আপোনালোকক যদি কাঠফুলা লাগে তেনে আমাক জনাব।
হয় নিশ্চয় জনাম বাৰু বাকী আপুনি। কিমানমান উপাৰ্জন পায় মাহত।
হয় আপোনাৰ মই হোটেল খনৰ পৰা প্ৰায় আপোনাৰ আশী নব্বৈ উপাৰ্জন কৰি আছোঁ। কাৰণ অ আমাৰ হোটেলৰ পৰা অকল আমাৰ টাউনতে নহয় টাউনৰ বাহিৰৰ বহুত কেইখন দোকানলে আমাৰ মিঠাই দিয়া হয় আৰু আমি মানে আমাৰ মিঠাই বোৰ আমাৰ হোটেলতে মানে ধৰক আমাৰ তাতে বনোৱা হয় নিজৰ ঘৰৰে। ঘৰতে বনোৱা হয় আৰু আপোনাৰ যিটো উম যিখিনি মিঠাই আপোনাৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হয় গাখীৰটো আমাৰ ঘৰৰে।
উম।
হয়, হয় এনেই। হয় -হয় আপুনি এনে মিঠাই বোৰ আগৰ কৰ'ৰ পৰা লৈছিলে আপুনি ঘৰত বনাইছিল লৈছিলে।
মিঠাই বোৰ তেনেকে কিছুমান ঘৰতো বনোৱা হয় আৰু কিছুমান বেলেগৰ পৰা মানে অনা হয় আৰু।
হয় হয় হয়।
তেনেকা ডাঙৰ হোটেল বোৰৰ পৰা
হয় হয় হয়। হয় আৰু কিবা জানিব বিচাৰিছে নেকি হয় হয় কওক
আপোনালোকৰ হোটেলৰ কথা শুনিছো বহুত ভাল আপোনালোকৰ মিঠাইবোৰ বহুত ভাল। য'তে ত'তে নিয়ে সেইবাবে আপোনাক কণ্টেক্ট কৰিলোঁ আপোনাক। নম্বৰ টো এই মানুহ এজনে দিলে।
হয় হয় হয়।
আনিছিলে এনেকে তেনেকে মিঠাই।
হয় হয় একদম ভাল কৰিছে বাৰু।
হয় আৰু আপোনালোকে বিয়া চিয়া ক'ৰবাতো দিয়ে মিঠাই চিঠাই।
হয় হয় হয় আপোনাৰ বিয়াই হওক বা বেলেগ কিবা তেনেক কোৱা আৰু যদি কিবা থাকে তেনেহলে আমাৰ সকলোতে দিয়া হয়, হয় হয়। এনে আপোনাৰ এইটো ব্যৱসায় ধৰক আপোনাৰ দোকানখনৰ বাহিৰে বেলেগ আৰু ব্যৱসায় আছে নেকি?
বেলেগ ব্যৱসায় সেয়া খেতি বাতি কৰোঁ‌ আৰু।
হয় হয়। আপুনি কেনেকুৱা ধৰণৰ খেতি কৰে।
এ অ' তেনেকুৱা আৰু মানে উ এ চিজনত হোৱা খেতি বাতিবোৰ কৰো
হয় হয় হয়। এনে আপুনি এতিয়া কি খেতি কৰি আছে?
এতিয়া আৰুতো ভুল জিকাবোৰ সেইবোৰ আছে।
হয় হয়। আপুনি এনে হয় হয় হয় আপুনি পটলবোৰ কেনেকে বে আছে।
পটল বোৰ কেজি। উম কেজি ষাঠি সত্তৰ তেনেকে দিওঁ।
হয় হয় বাৰু আৰু উম তাৰ উপৰিও আপুনি। এতিয়া ফল মূলৰো কিবা হেৰি কৰি আছে নেকি? মোক মানে অলপ কঠাল লাগিছিলে।
হয় কঁঠালটো বাৰু আপোনাক দিব পাৰিম তেনেকে।
এনে বেলেগত আছিলে জনাব নেকি?
আৰু মোৰ ঘৰত ইমান নাই বাৰু। তেওঁ মই মানে দিব পাৰিম আৰু বিচাৰি কৰি
হয়, হয় হয় হয় হয় আপুনি মোক যদি
হয় আপোনাক যদি লাগে মোক ক'ব। কিমান লাগে মোক ক'ব খালী?
হয় হয় বাৰু আৰু নিশ্চয় কঁঠাল বিশটামান আপুনি মোক
হয় এই বিশটাতো ইমান সহজে তেওঁ হয় মই বিচাৰিম যিমানটো পাৰোঁ।
আপুনি মোক বিশটা কথাল বিচাৰি দিলে ভাল হ'ল হয় মোৰ।
হয় হেল্ল'।
মানে আপোনাৰ নতুন কঁঠাল পিঠা এটা বনাই নহ হেল্ল অ' শুনিছানে?
অ' অ' নেটৱৰ্কটো বেয়া হৈছে হয় কওঁকচোন
কোনে হয় এতিয়া শুনিছানে।
অ' অ' কওকচোন হয় হয় কওক শুনিছোঁ কওক
মোক মানে প্ৰয়োজন হৈছিলে। আমাৰ ইয়াতে আপোনাৰ কথা পিঠা বনোৱা হৈছে নতুনকে।
হয় হয়।
হয় আপোনাৰ এ আজি আমাৰ এতিয়া যিমান খিনি গ্ৰাহক আহিছে। তেওঁলোকক মানে মই আমি আমি এবাৰ মানে বনাই চাইছিলো বস্তুটো আৰু ভাল পালে ধৰক সকলোৱে তহ' এতিয়া মানে চবে মানে সেই বস্তুটো বিচাৰি আছে। সেইটো কাৰণে আপোনাক কলে আপুনি যদি মোক বিচাৰি দিয়ে। দিব পাৰে ধৰক ভাল হ'ল হয়।
হয় হয় হয় বিচাৰিম বাৰু মই নিশ্চয় বিচাৰিম।
হয়।
বাকী আপোনাক কেতিয়া লাগিব।
হয় আপুনি মোক যদি দুই তিনিদিনৰ ভিতৰত যদি বিচাৰি দিব আপুনি দুই তিনি দিনৰ ভিতৰত যিমানটা বিচাৰি দিব পাৰে। ধৰক আমাৰ সেই কাৰণে ভাল আৰু আপুনি বিশটা বুলি যে বিশটাই বিচাৰি দিব লাগিব সেইটো বুলি নহয়। আপুনি মোক দহটামান দিলেও হ'ব।
হয়।
হয়। আপুনি আহি পেলাই আমাৰ হোটেল খনটো আপুনি চিনি পায়, হয় হয় আপুনি আমাৰ হোটেলত থৈ গলে হ'ব। মই অহ মোৰ তলত মানুহ আছে ধৰক আপোনাৰ কৰ্মচাৰীবোৰ থাকে তেওঁলোকে ধৰক লৈ পেলাই আপোনাক পইচাটো দি দিব এনে পইচাটো কিমান হ'ব।
পইচাটো বাৰু পইচাটো মই মানে এতিয়া ফিক্সটো ক'ব নোৱাৰিম বাৰু।
হয় হয় এনে আপুনি এটা কঁঠালত কিমানকে লৈ আছে
এটা কঠাঁলত মানে এহ কেজি এক কেজি ৰকম জুখিলে তেতিয়া কেজি সত্তৰ আশীকে দিওঁ আৰু
হয় হয় আপোনাৰ বাৰু
সকলোৱে তাত কথা পাতি এতিয়া মানে ইমানটা দাম নকৰো আৰু
হয় হয় বাৰু ঠিকে কৰিছে আপুনি যিমান আপোনাক সত্তৰ আশীতকে যদি বেছি বেছি লাগে তেনেহলে আপুনি আমাৰ পৰা লব পাৰে আমাৰ কোনো ধৰণৰ আপত্তি নাই। আপুনি মোক কিবা কৰি আপুনি দুই তিনি দিনৰ ভিতৰত অলপ কঠাল যদি বিচাৰি দিয়ে মই মানে আপোনাৰ কাৰণে বহুত মানে এহ হেৰি হ'ম আৰু
হয় হয় মই যিমানটো পাৰিম সিমানটো বিচাৰিব চেষ্টা কৰিম বাৰু
হয় হয়। হয় আপোনাৰ আৰু কিবা জানিব আছিল নেকি
আৰু জানিছো আৰু আপোনাৰ কথাবোৰ
হয় হয় এনে আপোনাৰ ঘৰত কোন আপোনাৰ ঘৰ কত আছিলে
মোৰ ঘৰ এই তিনিআলি যে
হয় হয় হয় আপোনাৰ ঘৰত কোন কোন আছে
মই আছো আৰু মা আছে মা আছে দেউতা আছে ধুনীয়াকে আমি তিনি
হয় হয় হয় বাৰু আপুনি এতিয়া ক'ত দোকানতে আছে নে আৰু কৰ'বাত বেলেগত আছে
ঘৰতে আছিলো বাৰু
হয় হয় হয় ওমহ বাৰু এনে আপোনাক মিঠাই বোৰ কেতিয়ালৈকে লাগিব বুলি কৈছে অল
অ মিঠাই বোৰ মোৰ পৰহিলে লাগিব
হয় হয় আমি বাৰু গোটেইখিনি পঠাই দিম এনে হেৰি ধৰক মই আপোনাক কথা এটা কৈছো আপুনি বেয়া নাপাব আমাৰ মিঠাইবোৰত এতিয়া মানে অলপ দামবোৰ বাঢ়িছে
হয় হয়
হয় আপোনাৰ মানে মই বাৰু আপোনাক মই দামবোৰ কমাই দিম কাৰণ আপুনি ধৰক গোটেই বস্তু বস্তুখিনি আমাৰ পৰা ল'ব
হয় হয়
হয় আপুনি অ গোটেই ধৰক গোটেইখিনি মুঠ মেলাই আপোনাৰ ধৰক মই গোটেইখিনি কাম আপোনাক মই বিছ ত্ৰিছ হাজাৰ তাত কৰি দিম আপোনাৰ হ'বনে নে তাতকে কিবা কমাব লাগিব অ
উ মানে অ আপুনি যদি আৰু কমাই তেন্ত ন্তে কমাব পাৰে মানে আপোনাৰ তাত যদি মই জড়িত হওঁ তেনেতো ভাবি ছো ন জড়িত হ'ম বুলি ত আপুনি কমাই দি কমাই দিব আৰু
হয় হয় বাৰু আমি তেনেহলে কথাখিনি পাতি লম কাইলে আমাৰ হোটেললে আহিব নেকি? হয় আপুনি চাৰে দহটা মানত আহিলেও হ'ব মই আপোনাৰ হোটেল ধৰক চাৰে নটা মানৰ পৰা খোলো ধৰক গো টেই খিনি হৈ মেলি আপোনাৰ চাৰে দছটালৈ ধৰ মই অকণমান আজৰি হওঁ আপুনি তেতিয়া আহিলে আমাৰ কাৰণে সুবিধা হ'ব
হয় হয় ঠিক আছে হ'ব
হয় হয় হয় হয় হয় হয় হ'ব দিয়ক ময়ো অলপ ব্যস্ত আছিলো এই হোটেলৰ কামতে আপুনি কাইলে ধৰক আপুনি কাইলে চাৰে দশটা মানত আমাৰ হোটেল পাই যাবহি
হয় হয় ঠিক আছে হয় হ'ব ৰাখিছো দেই ভ